কি কৰিছা?
আছো এনে ঘৰতে, তুমি?
অঁ, ময়ো ৰ'বা সেয়া- অলপ ভাত পানী খাই শুই মেলি উঠিলো, অলপমান- অলপ মানে ফ্ৰেছ কৰিলো নিজকে।
উম।
হয়, ব্যস্তটো নাই তুমি এতিয়া?
নাই, নাই, নাই, দিয়া কোৱা? এনেই মোবাইল চাই আছিলো মই।
অঁ। আজি মানে মই ভাবিলোঁ অলপ বন্ধুত্বৰ বিষয়ে আলোচনা কৰোঁ। যিহেতু- আমাৰ জীৱনত বন্ধুত্বই বহুখিনি প্ৰভাৱ পেলাব পাৰে ভাল, বেয়া দুয়োটা ক্ষেত্ৰতে। তুমি কি ভবা, বন্ধুত্বৰ ওপৰত তোমাৰ প্ৰতিক্ৰিয়া কি মানে?
বন্ধুত্ব কোনো এজন- ভাল প্ৰকৃত বন্ধু মই ভাবো যেন থকাটো আটাইতকৈ- গুৰুত্বপূৰ্ণ। কোনো আমি কিছুমান কথা যিবিলাক কথা আমি পৰিয়ালৰ মানুহবিলাক- পাতিব নোৱাৰো, সেইবিলাক কথা আমি বন্ধু বন্ধুৰ লগত পাতিব পাৰোঁ। উম। তাৰ উপৰিও আমি বন্ধুই আমাক বহুতো বিপদৰ পৰা আমাক সহায় কৰে। বন্ধু যেতিয়া বন্ধু- প্ৰকৃত বন্ধু থাকে আমাৰ লগত, তেতিয়া সিহঁতেও আমি কিবা বিপদত পৰিলেও সহায় কৰিব পাৰে। মই ভাবো যে এজন বন্ধু থকাটো অতিকৈ গুৰুত্বপূৰ্ণ।
হয়, হয়, ঠিকে কৈছা। যে মানুহৰ জীৱনত অমূল্য সম্পদ বন্ধুত্ব মই ভাবোঁ আৰু- তুমি কোৱাৰ নিচিনাই যে- পৰিয়ালৰ পিছতেই বন্ধুত্ব আমাৰ মানে দ্বিতীয়খন আমাৰ ঘৰ বুলি ক'ব পাৰি বন্ধুত্ব কাৰণ বন্ধুত্বৰ ক্ষেত্ৰত আমি বহুখিনি গোপনীয় কথা আৰু আমাৰ মনৰ কথাখিনি খিনি আমি সুধিব পাৰো বন্ধু এজনৰ আগত হয় নহয়
নিশ্চয় নিশ্চয় কিন্তু আজিকালি তুমি আমাৰ এ এজন প্ৰকৃত বন্ধু মানে কি কি গুণ থাকিব লাগে যাতে আমাৰ প্ৰকৃত বন্ধু হব পাৰে
মানে প্ৰকৃত বন্ধু আৰু কি মানে প্ৰকৃত বন্ধু বিলাকে মোৰ মতে দেই যে প্ৰকৃত বন্ধু বিলাকে বন্ধুত মানে সুখ দুখ তাৰপিছত হাঁহি কান্দোন সকলো সময়তে কাষত থকাটো উচিত মানে প্ৰকৃত বন্ধু বিলাকে থাকেই আৰু জীৱনৰ বহুখিনি কঠিন সময়ত বন্ধুৱে মানে সাহস হৈ থিয় দিয়াটো উচিত আৰু মোৰ বোধহয়ে মানে সঠিক পৰামৰ্শ আৰু সমস্যা সমাধান কৰিবলৈ মানে ঠিক পৰামৰ্শ দিয়াটো উচিত আৰু আমি যেতিয়া মানে বেয়া পথলৈ আগবাঢ়ি যাওঁ বা আমি যোনটো দিশত আমি গৈ আছো সেই দিশটো ধৰা বেয়া আমি বুজি পোৱা নাই ধৰা আমাৰ বন্ধুজনে বুজি পাইছে যদি আমাৰ বন্ধুজনে সেই দিশটোৰ পৰা অতৰাই আনে বাওঁ মানে প্ৰকৃত বন্ধুৱে আমাক সেই দিশটোৰ পৰা আমাক অতৰাই আনিবই সেই মানে যিজনে অঁতৰাই আনে সেইজনেই আৰু প্ৰকৃত বন্ধু বুলি মই জ্ঞান গঢ়ো হয় নহয় বাৰু
হয় হয় নিশ্চয় নিশ্চয়
তোমাৰ মতে কিনো বন্ধুত্ব
এ বন্ধুত্ব হৈছেহে তাৰ আগত তাৰ আগত এই বিশ্বাস আছে তই তুমি মালটো বনালে পইচা পাবা হিচাপ থাকিব লাগিব বন্ধু আৰু ভাল বন্ধু বান্ধৱ তাৰ আ হিচাপ থাকিব লাগিব প্ৰথমতে
তাৰ উপৰিও তাৰ যি তেওঁৰ সেই আমাৰ যি তুমি যিটো কলা যে আমি যদি কিবা বেয়া পথত যাওঁ তেও তেওঁ আমাক সেই বেয়া পথত দেখা দিবলৈ কয় যে এইটো বেয়া হয় ত ত এইটো পথৰ পৰা ঘুৰাই আনিব লাগ যে ভাই এইটো বেয়া হয় এইটো পথত নাযাবা বোলে এইটো বেয়া থেকা পায় বুলি কয় তাৰ উপৰিও আৰু বহুতো কাৰণ আছে সেনেকে
উ হয় হয় আৰু মানে বন্ধু ত্বয় আমাক ধন সম্পত্তি তাৰপিছত জাতি ধৰ্ম ভাষা বা সময় কোনো ধৰণৰ ভেদাভেদ নাথাকে বুলি মই ভাবো কাৰণ বন্ধু তো আমি গঢ়িলে কেতিয়াও আমি এইটো নাচাওঁ যে কি ধনী নে দুখীয়া কি জাতি কি ধৰ্মৰ হয় নহয় আৰু মানে আমি বন্ধুত্ব আমি মনৰ পৰা কৰো হয় নহয়
হয় নিশ্চয় বন্ধুত্ব এজন প্ৰকৃত বন্ধুত্বত আমি কেতিয়া ধৰ্ম জাতি আৰু টকা পইচা এইবিলাক আমি একো নাচাওঁ। আমি মনৰ পৰা যে এইজন আমাৰ প্ৰকৃত বন্ধু হব পাৰিব ত আমি তেওঁক প্ৰকৃত বন্ধু হিচাপে আমি মানি লওঁ আৰু।
হয় হয় আৰু বন্ধুৰ লগত যেতিয়া আমি বহুতখিনি সময় কটাও তেতি তিয়া আমাৰ মন, আমাৰ মনটো বহু ভালে থাকে।
হয় হয় নিশ্চ
হয় নহয়?
কিয়নো হয় হয় নিশ্চয় বন্ধুৰ লগত কম সময় কটোৱাৰ ফলত আমি মানে যি বহুতো আনন্দৰ সময় এইখিনি সময় যিখিনি সময় বন্ধুৰ লগত কটাও তেওঁৰ লগত নানান ধৰণৰ কথা বতৰা খেল ধেমালি আদি সকলো কৰাৰ হয়। পৰা আদি কৰি সেইখিনিতে বন্ধুৰ লগত থকা সময় খিনিয়ে বেলেগ সময় মানে অমায়িক সময় বহুখিনি।
হয় হয় আৰু মই ভাবোঁ যে মানে ছাত্ৰ ছাত্ৰ মানে বিদ্যালয়ৰ যিটো জীৱন আছিলে সেই জীৱনটোৰ পৰা আমি বন্ধুত্বৰ মূল্য আমি বুজি পাইছোঁ, কাৰণ তোমাৰ ক্ষেত্ৰত এনেকুৱা হৈছেনে নাইবা যে কোনোবা এজন ধৰা আমাৰ মাজৰে বন্ধু এজন ধৰা তেওঁ অসুখৰ ক্ষেত্ৰত বা কিবাহৰ ক্ষেত্ৰত তেওঁ বহুত দিন ধৰি স্কুললৈ আহিব পৰা নাই। তেতিয়া আমি মানে আমাৰ যি আমাৰ পাঠ্যপুথিত শিকায় আমাৰ যি বিদ্যালয়ত শিকায় আমাৰ কি পঢ়াইছে কি নাই পঢ়োৱা, সেইখিনি আমি যেতিয়া আমি ইজনে আনজনৰ আদান প্ৰদান কৰোঁ। তেতিয়া আমাৰ বন্ধুত্বটো মানে বেছি কঠো মানে বেছি গভীৰ হৈ পৰে। আমাৰ বিদ্যালয়ৰ ক্ষেত্ৰৰ পৰা আমি মানে বন্ধুত্ব তৰ মূল্যটো আমি বুজি পাইছোঁ মোৰ ক্ষেত্ৰত, হয় নে নহয়?
আহ নিশ্চয়, কিয়নো বিদ্যালয়ত আমি যেতিয়া গৈছিলো প্ৰথম যেতিয়া গৈছো আমি, তেতিয়া আমি অচিনাকি ব্যক্তি হিচাপে লগ পাইছিলো সকলো ছাত্ৰ ছাত্ৰী হওক বা সকলোকে অচিনাকি হিচাপে লগ পাইছিলো কিন্তু তেওঁলোকৰ লগত আগে সময় কটোৱাৰ পৰা আদি কৰি সময় তেওঁলোকে লৈ এতিয়া বন্ধুত্ব হৈ পৰিব আৰু তাৰ মাজৰ পৰা আমাৰ বন্ধু আছে বিপদত পৰিলে আমি তেওঁলোকক সহায় কৰিব লাগে, তেওঁলোকে আমাক সহায় কৰে, তেনেকুৱাই আৰু বন্ধুত
হয় হয় আৰু তোমাৰ মানে মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে আমি সকলো বন্ধুবিলাকে যেতিয়া আমি একেলগে কিবা বিষয় এটা নাজানো মানে আমি যেতিয়া মানে এইটো যে হয় যে গ্ৰুপ ষ্টাডি মানে দল এটাৰ যেতিয়া আমি পঢ়ি থাকো তেতিয়া আমি ধৰা নাজানা মই নাজানা বস্তু টো এটা মোক যেতিয়া লগৰজনে আমাক যদি শিকায় তেতিয়া আমাৰ জ্ঞানটো বেছিকৈ বৃদ্ধি পায়, মানে সেনেকে আমি বন্ধুৰ লগত পঢ়া শুনা কৰিলেও আমাৰ বহুখিনি ক্ষেত্ৰৰ পৰা ভাল হয়।
তেতিয়া আমি এওঁলোকে বহি এটা বিষয়ত আলোচনা কৰো ইয়াৰ মতামত বা গোটেইজনে যে এটা এটা মতামত দিয়া হয় সেই বিষয় ছয়টো ওৰত তেতিয়া ধৰা সকলোৰে যিহেতু মতামত বেলেগ বেলেগ হ'ব ত সেইটো গোটেইকে তাৰ মতামত আমি গম পা এইটো বিষয়ে বেছিকে জানিব পাৰিম। কিন্তু ই অলপ বেলেগ জানে সি অলপ সেইটো বিষয়ে অলপ হৈ কিনে বহুখিনি আমি যি বিষয়টোৰ ওপৰত মই ভাবো যে সকলোৱে একগোট হৈ- সেই কৰাটো কৰাতকে গ্ৰুপ ষ্টাডী কৰাটো এটা ভাল বিষয়।
হয়-হয়। আৰু- আজিকালি মানে যিটো আমাৰ সামাজিক মাধ্যম সেই সামাজিক মাধ্যমত বহুখিনি আমি বন্ধুত্ব লাভ কৰোঁ। কিন্তু মই ভাবো যে মানে মোৰ ক্ষেত্ৰত দেই, যে- সেই বন্ধু আমাৰ বাবে ভাল নহ'বও পাৰে, কাৰণ কিছুমান বন্ধু আমাক- স্বাৰ্থৰ ক্ষেত্ৰত আমাৰ বন্ধুত্ব কৰে। যেনে ধৰি লোৱা- আমাৰ মানে অনলাইনৰ মানে সামাজিক মাধ্যমৰ বন্ধু নাযাওঁ, ধৰা আমাৰ বহুখিনি আমাৰ ওচৰে পাজৰে এনেকুৱা- বন্ধু আছে যে- আমাৰ লগ, আমাৰ মানে সন্মুখত আমাৰ বহুখিনি ভাল কিন্তু আমাৰ- পিছে-পিছে মানে আমাৰ বহুখিনি বেয়াখিনি কথা ভাবি থাকে। সেইবোৰ বন্ধুৰ পৰা আমি বহুখিনি মানে সতৰ্ক হৈ থকাটো উচিত আৰু- মোৰ মতে আমি সেই বন্ধুজনৰ পৰা আমি লাহে-লাহে দূৰত- আঁতৰি অহাটো মানে উচিত বুলি মই ভাবো, হয় নে নহয় বাৰু?
হয়, নিশ্চয়। কিয়নো আমি- চিনাক্ত কৰি কৰিব পাৰিব হ'ব লাগিব, আমি চিনাক্ত কৰিব লাগিব, পাৰিব লাগিব যে- যে আমাৰ ভা-ভাল নে বেয়া। তেওঁ আমাৰ কামনা ক'ৰে নে আমাৰ বেয়া কাম- না কৰে, সেইটো আমি জানিব লাগিব। তাৰ জানি কিনে তেতিয়া আমাৰ- ভাল বন্ধু হ'ব নোৱাৰে তো তাৰ পৰা আমি আঁতৰি থকাটো আমাৰ বাবে ভাল। কিন্তু তেওঁ- একদম ভাল- ক্ষতি নহয় তো তেওঁৰ থকাটো ভাল ন'।
হয়-হয়, একেবাৰে ঠিক কথা কৈছা। আৰু মোৰ মানে বহুত- সেইখিনি বন্ধু নাই দেই, মানে মোৰ ক'বলৈ গ'লে বহুত কম বন্ধু আছে আৰু সেই বন্ধু খিনিৰ লগত মোৰ- মানে বহুখিনি ভাল। কাৰণ- বন্ধু মোৰ মতে বেছিকে ৰখাতকৈ দুই এজন বন্ধু ৰখাটো মানে বেছিয়ে উচিত। আৰু সেই দুজনৰ ক্ষেত্ৰতে আমি মানে সম্পৰ্কটো আৰু গভীৰভাৱে- গঢ়ি তোলাটো উচিত। আৰু বন্ধুত্ব মানে এনেকুৱা এটা বস্তু- য'ত দুয়োফালৰ পৰাই- মানে সমান ভাৱে যিখিনি ধৰা মই- তোমাৰ পৰা বিচাৰিলা, তুমি মোৰ পৰা বিচাৰিলা। সেই সেনেকুৱা বন্ধু আমি যদি- আমি বিচৰাখিনি আমি যদি দিব পাৰো, আমাৰ বিশ্বাস যদি আমি যদি দিব পাৰো, তেতিয়া আমাৰ বন্ধুত্বটো- অটুত থাকিব আৰু সেনেকুৱা বিশ্বাসী বন্ধু হোৱা এজন- বহুত ডাঙৰ কথা হয় নে নহয়।
সেই কিয়নো এজন আমি বিশ্বাসী বন্ধু কোৱাটো বহুত কঠিন, কিয়নো আজিকালি বহুত বহুতে স্বাৰ্থ মানুহে মানে স্বাৰ্থত বন্ধুত্ব কৰে। ত' সেই স্বাৰ্থত যদি বন্ধুত্ব কৰাৰ ফলত আমাক যদি বিপদত পেলায়। ত' আমি চিনাক্ত কৰিব পাৰিম, আৰু যদি আমি ভাল চিনাক্ত- কৰি ভাল আমি যদি- বিচাৰি পাব পাৰো তেন্তে লৈ আমি বন্ধুত্ব বজাই ৰখাটো ভাল আৰু। কাৰণ প্ৰকৃত বন্ধ পোৱাটো বহুত কঠিন যিহেতু।
হয়, হয়, আৰু বন্ধুত বিশ্বাস, সন্মান সহানুভূতি সকলো থাকিব লাগে, তেতিয়া বন্ধুত্বো মানে অতুত থাকে হয় নে নহয়?
দিয়া বাৰু আজি তোমাৰ লগত মানে বন্ধুত্ব ৰ ওপৰত কথা পাতি বহুখিনি মোৰ নজনা কথা জানিলোঁ আৰু বহুখিনি ভালো লাগিল।
মোৰ তোমাৰ লগত এই বিষয়টোৰ লগত আলোচনা কৰি ভাল লাগিল।
হয়, দিয়া আমি আৰু দিয়া দিয়া আজি ৰাখিছোঁ এইখিনিতে।
দিয়া দিয়া।